হেল্ল'?
হেল্ল'?
কি কৰিছা?
চ তুমি?
অ', মইো এনে বহি আছিলো ৰবা।
অ', পিছে ভাত চাত খাইছে নে পোৱা নাই?
অ, ভাত খাই উঠিলো ৰবা অলপ আগতে।
অ'-অ', ঠিক, নাই-নাই অলপ পিছত খাম।
অ'।
পিছে খবৰ পাতি কেনে?
আছো খবৰ ঠিকে থাকে ভাল বোৰ মাজতে চলি আছে আৰু তোমাৰ?
মোৰো ঠিকে আছে বাকী এইবাৰ বেয়াও নহয়।
উম'।
বাকী আৰু তোমালোকৰ ফালে গৰম কেনে দি আছে?
এ আজি বহুত গৰম দিছে যোৱাকালি যিমান আছিলে তাতকে আজি মানে দুগুণতকে বেছি গৰম দিছে।
সেইটোয়ে মানে বহুত ইফালে গৰম চাৰিওফালে পৰা একদম পৰিৱেশটো বাৰ গৰম হৈ গৈছে ন? ত' সেইটো কাৰণে এনেকুৱা হৈ আছে।
উম'।
হয় কি ঘৰতৰতটো কম পাৰে নে? বোলো অ, পাইছা এতিয়া অ', বোলো ঘৰত সোমাই দিব নোৱাৰা হৈছে বাহিৰত চাইাত চায় বিচাৰি ফুৰিব লগা হৈছে।
এইটোয়ে মই খিৰিকি ওচৰত বহি আছো জব চাই তাৰপ বতাহ আহি আছে কাৰণে মই এইখিনিত বহি আছো একদম।
অ'। সেইটোৱে আৰু ইমান গৰম হৈ গৈছে মানে দিনক দিনে। তেনেকুৱা শোক যে কি হব।
সেইটোৱেত ঠিকেই কলা বাকী আৰু একজাম চকজাম শেষ এতিয়া কি ভাবিছা পিছে কি কাম কৰিবা কিবা কামত পবা না আৰু পঢ়িবা নতুন
মই তাকে ভাবি আছো ৰবা মই এতিয়া এনে কিবা পঢ়াই ভাল হ'ব নেকি লাইন লৈ কেনে
অ মানে কেনেকুৱা লাইন লয় পঢ়ি কি পঢ়িম বুলি ভাবিছা আই টি আই
অ আই টি আই চাই অ আই টি আই লমেই বুলি ভাবিছো ছিলো মই এনে মানে আমাৰ মাহীহঁতেও পঢ়িছে নহয় ত ভাবিছোঁ আই টি আই কৰিলে বোলে অলপমান লাভ হয় বোলে পিছত মানে কোম্পানী ভাল কোম্পানীত কাম কৰিব পাৰি
অ'-অ', ঠিকেই তেতিয়াহ'লে চেষ্টা কৰিবা। পিছে নহলে তোমাৰটো এইবাৰ ডিগ্ৰী চাৰ্টিফিকেটো অহা কাৰণে ৰখি লোৱা, চাৰটি আহিলে আই টি আইত আই টি আই বা এনেকা আই সেনেকুৱা জইন হৈ লোৱা। পস্তু লৈ লোৱা তেতিয়াহ'লে তোমাৰো ভাল হ'ব।
সেইটোয়ে ৰখি আছো ৰবা এতিয়া বৰ্তমান ৰিজাল্টটো আহক কি আহে ভালে আহে নে আৰু ভালটো ভালে আহিব লাগে।
উম', সেইটোৱে।
উম পিছে তুমি কি কৰিম বুলি ভাবিছা নাই নাই মোৰ বেগ নাই বৰ্তমান বেগ লগা নাই
অ ভালে তেতিয়াহলে টেনচন নাই ডাইৰেক্ট উঠি আহি যাব দাইৰেক্ট
দাইৰেক্ট আহি যাব মানে মোৰ হেৰি অ এটা লাগছিলে চাগে ফৰ্ট চেমতে তেতিয়াহলে দেৰি হ'ব নেকি এনেতো মোৰ গোটেই ক'তো লগা নাই উঠাইছে ঐতো
মানে ৰিজাল্টটো আহিছে নে অহা নাই
এইটো ৰিজাল্ট এতিয়া দিয়া নাই মানে এইবাৰ গৈছে ন একজাম
অ তেতিয়াহলে চোন এইটো অ ছয় মাহ মান লাগিব ৰিজাল্টটো অহাৰ কাৰণে মই যিমান জানো তোমাৰ মানে তুমি মানে সেইটোৱেই মেইন চাৰ্টিফিকেট টো নাপাবা মানে অলপ ৰখিব লাগিব
মেইনটো পাবৰ কাৰণে
অ মানে তুমি এতিয়া ছিক্স ছেমৰ ৰিজাল্টটোহে পাবা বাকী সেইটো কাৰণে অলপ ৰখি দিব লাগিব ছয় মাহ পাঁচ মাহ এটা ৰখি দিলে ৰিজাল্টটো পাই যাবা তুমি
অ
ঠিকে তেতিয়াহ'লে চাহলে জল্দি জল্দি
উম তাকেইতো জল্দি শেষ হলে ৰক্ষা আৰু কিমান আৰু অ কি কৰি থাকিবা কোৱাচোন পঢ়ি থাকিব নোৱাৰিম ইমান আৰু এতিয়া মেইন মটিভটোতো আমাৰ ভালদৰে কাম কৰিব লাগে এটা ভাল চাকৰি চাই ন
উম সেইটোৱে উম সেইটোৱে তুমি চাৰিওফালে কি গৰম দি আছে
অ আজি মানে গৰমৰ কথা মানে বহুত গৰম আমাৰ ইয়াতে যদি ইমান গৰম আৰু বাহিৰত চাগে কিমান গৰম হ'ব ভাবিছা চোন
সেইটোয়ে ত ইমান বাপপা অ
উম কি কবা আৰু বতৰৰ কথা
বাকী আৰু তুমি কি
উম, বোলো অলপ বৰষুণটো দিলে অলপ শান্ তি লাগিল হয়।
সেইটোৱে, কালি দিছিল কিন্তু আজি আকৌ কি বা ইমান গৰম?
অ' হঠাৎ গৰম দি দিছে একদম বাৰে। আজি ৰা- পাঁচটাতে সূৰ্য উদয় হৈছে। উম, উম।
সেইটোৱে, ঠিকেই ক'লা তুমি বস্তুটো। মানে গৰম-ঠাণ্ডা মিক্স হৈ আছে চাৰিওফালে।
অ' হয়। অসুবিধা হৈছে, বেমাৰ হৈ আছেতো বহুত। মানুহৰ ইটোৰ কাৰণেতো।
ছিল, এতিয়া অলপ অষুদ-চখুদ খাই ভাল হৈ গ'ল।
অ ভাল হৈছে নে ভালে বেয়া মোৰো হৈছিলে মোৰ ময়ো ভাল পালো এতিয়া
উম উম ঠিকে এক ছেকেণ্ড হা
অহ
বাকী আৰু এতিয়া নেক্স কি কৰিম বুলি ভাবি আছা এতিয়া আই টি আই পঢ়ি পিনে কিবা জব তপ কিবা নে পঢ পঢ়াই কৰিবা নে লগতে জবো কৰিবা
মানে মই ভাবিছোঁ, জবে কৰিম এটা ভাল চাই যেনেকুৱা যেন ভাল জব এটা পাওঁ য'ত ভাল ছেৰেলী- ছেলেৰী থাকে।
এনে কিমান এমাউন্ট তুমি ভবা তোমাক লাগে মানে?
অ'। ফিফটি মান পালেতো ভালে হয়। আৰু তাতকে ওপৰ পালেতো আৰু ভাল, ক'ব গ'লে।
ফিফটি থাউজেণ্ড।
অ'।
বাপাই ও, তোমাৰচোন প্ৰথম দাত চাইছ ইমান ডেঞ্জাৰ, ইমান লাগে।
হঁ, অ' ইমান ভাল আৰু ষ্টাৰ্টিঙতে, কিন্তু ফিফটিমান পোৱাটো সম্ভৱ নহয় বাৰু, মইয়ো জানোঁ।
নহয়, ইমান পালেচোন কোনে- অ' সেইটো মানে, ইমান পালেচোন কোনো চৰকাৰী চাকৰি মাথাই নামাৰে। প্ৰাইভেটতে চবে চব মাথা মাৰিব।
চৰকাৰী চাকৰিতে কৰা ভাল হ'ব। সেইকাৰণে এপ্লাই-ছেপ্লাই কৰিব লাগিব ৰ'বা। চব চালে- চব পিনে মিলাব লাগিব।
আছে, প্ৰাইভেটতো আছে। ‌ কিন্তু সেইটো প্ৰাইভেটতো আছে। কিন্তু আমাৰ মানে ইয়াত হে নাই। তুমি বেলেগত যাবা। তাতে প্ৰাইভেটত বহুত পইচা আছে।
পাই কোনেও প্ৰাইভেটৰ।
মানে আমাৰ অসমত ইমান স্কোপ নাই। বাহিৰত যদি যোৱা, প্ৰাইভেটত বহুত স্কোপ পাবা।
উম।
বহুত ডাঙৰ - ডাঙৰ কোম্পেনী- ছোম্পেনী আছে, সেইবোৰত যদি পাই যোৱা কিবা কৰি তাতে ইয়াত তাতে চ- আমাৰ ইতে যি পায়- চৰকাৰে যিমান পইচা, তাতে সে- তাতকেও ডাবুল পইচ
ডাবোল পইচা লগায় ন'? উম।
কৈছে মোৰ লগৰ এটাই কৈছে, মানে আমি মানে আমাৰ লগৰে কৈছে আমি বেংগলোৰ যাম বোলে, বেংগলোৰত বোলে আমাৰ ইয়াতে চৰকাৰী চাকৰিবিলাক কৰাবিলাক পঞ্চাশ হাজাৰ মান পায়। তাতে বোলে কিছুমান ইহঁতে বোলে মোৰ লগৰে চল্লিছ - পঞ্চলিছ হাজাৰ টকা পায় বোলে।
অ' পায় তাতে। বাহিৰত বহুত পায়। বেংলোৰকেইটাত
মোক কৈছে, তই আহি যা। তই আহি যা বুলি মোক কৈছে। মইয়ো এতিয়া ভাবি আছোঁ এতিয়া, এক্জামটো শেষ হ'ল ন', তো পিছত যাব পাৰোঁ। তুমিও মাথা মাৰা, যেনেকুৱা বেংগলোৰ-চেংলোৰ এনেকুৱা জেগাত যদি যাব পৰা, তোমাৰো ভাল হ'ব। তাতে ভালেখিনি মানে
বাহিৰত যাব প বাৰু ভালে দিয়াচোন। আৰু তাতে অলপ পইচাও বেছি পায়। সিহতৰ যিখিনি কাম কমুৱতে আৰু সেইটো হিচাপত তাতে খৰচাও আছে চাগে
তাতে মানে পইচা অলপ বচাব পৰা যায় ইয়াতে মানে ইমান পইচা বচাব নে খৰচ কৰিব
উম সেনেকুৱা হৈ যায়। তাকে কি কবা আৰু সেয়ে চবেই ইটা চা চাকৰিৰ পিছতে দৌৰি থাকিব।
সেইটোয়ে একজাম আহিল ন এ একজাম চেচজাম চেচ এতিয়া চবৰ মেইন অটিভি এটা চাকৰি পাওঁ কাম কাম
কাম বিচৰা অ সেইয়া মাথা মাৰি আছো ভাল চাই চাকৰি পালে বাৰু, চবৰে ভাল হয় দিয়াচোন।
টো বুজিলোঁ তোমাৰ কথাটো। তে কি বা হয়? মই সেইটো আৰু ক'ব নোৱাৰোঁ। আমিতো ক'ব নোৱাৰোঁ ন'?
উম। এতিয়া আৰু কি কয়, এতিয়া যে নত- চৰকাৰী চাকৰি যে আহি আছে? সেইবিলাকতো কিবা এপ্লাই-চেপ্লাই কৰিম বুলি ভাবিছানে নাই তুমি?
নাই, মোৰতো জেনেৰেল হয়। মইতো নাপাম মই জানোঁ।
অহ তথাপি চেষ্টা কৰি চাব পাৰা। মই এছ টি
ইমান সহজ হয়।
অ সেইটো হয় বাৰু তথাপি ট্ৰাই কৰি চাব পাৰা।
নাই মোৰ অসম্ভৱ মই গম পাওঁ ট্ৰাই কৰিম কিন্তু মই জানো এই জেনেৰেলৰ কাৰণে অসম্ভৱ নহয় এইটো
অ জেনেৰেল আৰু অ বি চিৰ কাৰণে অলপ কষ্ট হৈছ-
তোমাৰ লগত ইজি তোমাৰ যদি মই যে এই কাজটো যদি পাই গলো টেনচনে নাছিল
অ সেইটো হয় বাৰু এইটোতো আমি এতিয়া জন্মগত পাইছোঁ আৰু কি কৰিম। চাও কি হয় এনো ইটোৰ ইটোৰ মাজতো কম্পিটিচন আছে ন এছ টি বিলাকৰ মাজতো কম্পিটিচন আছ -
সেইটোৱে কম কম্পিটিচন চবতে আছে অকল আমাৰ ই যে আমাৰ ইয়াত অ গম পাইছো কম্পিটিশন চবতে আছে।
চবতে আছে। সেইটোৱে মানে সহজত পোৱা বস্তু নহয় আৰু অলপ কষ্ট কৰিব লাগিব তাৰ কাৰণে।
উম ঠিকেই ক'লা কথাটো তুমি যি কৈছা তুমি একদম উচিত কথাটো কৈ আছা। এ দেখা যাব এতিয়া ভৱিষ্যতে কি হয় নহয়।
অ সেইটোৱে। কি বা আহে আৰু ভৱিষ্যত কিবা পাব লগা আছে। বাৰু তথাপিও চেষ্টা কৰি থাকিব লাগিব আৰু
সেইটোয়ে চেষ্টা কৰিলে আৰু ফলটো পাবা এনেতো একো নহয়।
উ উ সেইয়াই আৰু আজিকালি চবে কাম বিলাকৰ পিছত নদৌৰিলে নহয়। এ এনে বহি থাকিলে আৰু ক'ত কি হ'ব।
উম সেইটোৱে। বাকি আৰু এতিয়া মোৰ লগত এটা এটা কাম পাইছো তুমি কৰিবা নেকি তাতে মানুহ তাতে আমি এটেনদেনছ্ মানে আমি তাতে নাম চাম চাৰ্ভে কৰিব লাগে।
অহ
মাইনা স্কুল বা আছে, গভমেন্ট স্কুল বোৰ সেইবোৰত চাৰ্ভে কৰিব লাগে। কিবা-কিবা এনেকুৱা চাৰ্ভেৰ কাম, পাৰ্ট-টাইম হিচাপে ফুল টাইম নহয়, পাৰ্ট-টাইম হিচাপে পাইছোঁ। মানে ভাবিলোৱা এক দিনৰ, একদিনত ইমান পা, দুটা স্কুল যাব লাগিব সেনেকুৱা-সেনেকুৱা।
অহ', ঠিকেই আছে বাৰু স্কুলত যোৱা বাৰু
মই স্কুলত যে চাৰ্ভে কৰা, এনেকুৱা অলপ-অলপ কিবা এনেকুৱা কাম পাইছো অলপ। কৰিব পাৰা তুমিও মোৰ লগত।
অহ', দিয়াচোন তোমাক কম দিয়া বাৰু কি বুলি কৈছে চেলেৰি-তেলেৰি কিমান কে নো তাতে?
মানে পাৰ ডে ফাইভ হাণ্ড্ৰেড কৰি দিব।
অহ পাৰ ডে ফাইভ হাণ্ড্ৰেডকে হ'লে কৰিব পৰা যায়, মানে যিমান দিন যোৱা যায় সিমান দিন
অহ সেনেকুৱাই হয়।
অ, ঠিকে আছে বাৰু মই তোমাক কম। উম'। অহ', সেইটোৱেই কৰিব পালেতু ভালে বাৰু যিমান কেইদিন, পাৰো।
উম', দিয়া ঠিক আছে হা, মোক মানে পাপাই মাতি আছে মই যাব লাগিব।
অহ'-অহ', ঠিক আছে দিয়া নহ'লে বা ৰাখো, অহ'।